হেল্ল', আপোনাৰ মাত শুনি পোৱা হেল্ল' ভাল আছেনে?
হ, আছো।
কি কৰি আছে এতিয়া আপুনি?
আছোঁ বহি আছোঁ অলপ।
অ, বহি আছে তাৰপিছত খোৱা লোৱা কি খালে?
আজি খোৱা লোৱা ক'বলে গ'লে আমি বিৰিয়ানীয়ে আৰু অই কি কাবাব খালোঁ বাহিৰত আছোঁ না অলপ।
অ, বাহিৰত আছে বাহিৰত ত'আছে ঘৰতে বনাই খাব লাগিছিলে বাহিৰৰ খাদ্যটো আপুনি ত' জানে নে নাই? কিয়নো মই কৈ আছো আপোনাক ইটো
আহ,
মানে তাতে ঘি তাৰপিছত এ তেল যিটো আছে তেল বেছিভাগ বেছিভাগে তেল ব্যৱহাৰ কৰে তাতে। ডালটা, ঘি, তেল এইবিলাক বেছি ব্যৱহাৰ কৰে বিৰিয়ানী। ইটো খালে আৰু কিবা কয় পেটৰ সমস্যা দিয়ে বুজি পাইছে নে নাই মোৰ কথ থাটো যেনেকুৱা-যেনেকুৱা মানে গেষ্ট্ৰিকৰ যিটো সমস্যা আছে সেইটো বেছিভাগ দেখা দিয়ে আপুনি যদি কিবা বজাৰৰ খাদ্য খাবলৈ যায় বেছিভাগে আজিকালি আপুনি বজাৰত তেলে ভজা খাদ্য পাব। ঠিক আছে ফাষ্ট ফুড বুলি যিটো কয়, যেনেকুৱা চাওমিন আছে যেনেকোৱা আৰু বৰা আছে চিংগাৰা আছে পাপৰ আছে। এই তাৰ পিছত বহু কেইটামান খাদ্য আছে যিবিলাক খাব নালাগে বজাৰৰ পৰা। তেলত জাতীয় খাদ্য কম কৰাটোই বেছি ভাল ত'একো নহয় এতিয়া খাইছে কেতিয়াবা খাব লাগে বাধ্যত পৰি তথাপিওঁ মানে সজাগ থকাটোও বেছি ভালচ
আ মই য'ত আছো- মই য'ত আছো তাত তাৰমানে এনেকুৱা ই অ, মাৰ্কেটত তাৰমানে আমি যে ভাত বুলি খাওঁ চাউল যিটি কয় আৰ কি হিন্দীত এ ভাতটো পোৱাটো বহুত কঠিন তাততো ইয়াতটো বিৰিয়াণী আৰু আপোনাৰ কিন্তু মই দুই তিনিটা মান হোটেলত গলো ভাত নাই।
ক'ক?
পিছত আৰু বিৰিয়ানী খালো আৰু আছে। ত'অলপ দূৰত ঝাৰখণ্ডত আছোঁ।
ক'ত আছে এতিয়া আপুনি? ক- ক'ত আছে আপুনি এতিয়া?
ঝাৰখণ্ড।
ঝাৰখণ্ড লৈ গৈছে ভ্ৰম- ভ্ৰমণ কৰিবলৈ?
হয় -হয় -হয়।
ঝাৰখণ্ড আচ্ছা কেইদিন মান হৈ হৈ গ'ল তাতে গৈছে আপুনি?
অ, যোৱা কালি আহিছোঁ।
কি- কি- কি -কি চালে তাতে ঝাৰখণ্ডত? কি- কি দেখা পালে তাতে ঝাৰখণ্ডত? আপোনাৰ মাতটো শুনি শুনিব পৰা নাই, অলপমান লৰ চৰ কৰকচোন। অলপমান লৰচৰ কৰক।
কিহৰ কাৰণে হোইত
অ আহ কওক কওক শুনা শুনা গৈছে। বুজায় হ এতিয়া বুজাইছে কওক। দেওবাৰ গল, অ দেওবাৰ গল আজি অ কওক। কি কি দেখা পালে তাতে?
তাৰ কাৰণে ইয়াত চাব পৰা একো নাই। জাষ্ট আহিলো কালি কালি ওলাম চোৱাৰ কাৰণে কত কি আছে অলপ চাম।
অ। তাতে কিবা কয় আপুনি যে গ'লে কিহৰে গৈছে বাছেৰে গৈছে না?
বাছেৰে নহয় মই নিজা গাড়ী লৈ আহিছো।
নিজৰ গাড়ী লৈ গৈ ছে অ।
হয় হয় নিজৰ গাড়ী লৈ আহিছো। অহাৰ সময়তো কদ বা কদ বা ৰখিছো চালো পৰিবেশ মানুহে কেনেকৈ কদ বাহত অলপ ৰখিছো কদবাহত
তাতে খোৱা খোৱা খা দ্যৰ সা সুবিধা কেনেকুৱা থকাৰ সা সুবিধা কেনেকুৱা? ঠাইটো কেনেকুৱা উন্নত মানৰ না?
না মই যত আছো এতিয়া গাঁৱলীয়া মই যত আছো এতিয়া গাঁৱলীয়া পৰিৱেশ হয়, গাঁৱত গাঁও অঞ্চলত আছো।
উম সেইটো সেইটো ঠাইৰ মানুহ বিলাক মানে কেনেকুৱা হবাবৰ আৰু কেনেকুৱা? জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকে। তাৰপিছত তেওঁলোকে কিমান কিমান ৰাতিলৈকে জাগি থাকে? শুনি কিমান সোনকালে দিয়ে তাকে আপুনি নাজানে না?
যত আছো এতিয়াতে মানুহে তাৰমানে এতিয়া ঘৰমোৱা ঘৰমোৱা হোৱা ব্যৱস্থা হৈছে ইমান ৰাতি সিহঁতে জাগি নাথাকে
তাতে এতিয়া কি গৰম গৰম বেছি দিছে না ঠাণ্ডা? বৰষুণ তৰখুণ
গৰম নাই ঠাণ্ডা ঠাণ্ডাই আছে, গৰম এনেকুৱা নাই।
আমাৰ ইয়াতেতো বৰষুণৰ নিচিনা একেবাৰে মেঘ পৰি আছে। মেঘ হৈ আছে আৰু বৰষুণ দি আছে অলপ অলপমান কৈ। তাতে বৰষুণ নাই না।
নাই বৰষুণটো অ‌ অ মই আহিছোঁ কিলো না
অ তাতে গ অ তাতে গৰম দি আছে নে
গৰম নাই তেনেকুৱা ঠাণ্ডা ঠাণ্ডাই আছে তাৰমানে এক আ আমি আফত টোৰ তাৰ মানে গৰমো নহয় ঠাণ্ডাও নহয় এনেকুৱা মাজ মাজ মাজে আছে আৰে কি
তাতেতো বৰষুণ নহয় না?
উম হোম বৰষুণ হয় হয়তো আমি পোৱা নাই
এইটোৱেই অলপমান দেখি চলিলে হ'ল বৰষুণত বিজিলে আকৌ এতিয়া যিটো মানে পৰিস্থিতি হৈ আছে সকলোৰে জ্বৰত ভুগি আছে মানুহবিলাক কে কষ্টও পাই আছে জ্বৰত যিমান পাৰে বৰষুণৰ ভিজাত কৈ দূৰত থাকিব যি বৰষুণৰ আপুনি ওলাই কেতিয়াবা ছাতা একটা এটা লৈ পেলাই ওলাব ছাতি যিটো কয়
তে আপুনি এবাৰ এবাৰ এবাৰ আপুনি ভ্ৰমণ শ্ৰমন কৰিলে নাই কতবা গলে নাই?
মই যোৱা নাই যাবৰ বাবে ভাবি আছো মই মই যাম যাব বিচাৰি আছো কলকাতালৈ
কলকাতাত এতিয়া বৰ্তমান অত্যাধিক গৰম হা কলকাতা বৰ্তমান অত্যাধিক গৰম হয় পৰিৱেশটো ভাল নহয় তাৰ মানে চৰকাৰৰ ক্ষেত্ৰত। চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত তাৰমানে এনেকুৱা পৰিস্থিতি তাতে এ পৰিৱেশটো ইমান ভাল নহয়। তাৰমানে এটা হাৱা বাংলাদেশী- বাংলাদেশী এটা হাৱা আহি আছে কলকাতাত। শিলিগুুত আছিলোঁ না কেইদিনমান পৰিৱেশ চলাচল হৈ আছে। বিজনেছৰ ক্ষেত্ৰত কোনোবা যদি আহে বিজনেছ কৰি আছে গৈ আছে মানুহে ইমান আগৰ নিচিনা তাৰমানে ফ্ৰী মাইণ্ডত বা আড্ডা আদ্দা -চাদ্দা নাই কি বন্ধ এইবিলাক চব।
মই মানে এইটোয়ে ভাবিছো তাত তে এ কলকাতা যিটো আছে শুনা পাইছো এইটো এটা মানে বিজনেছ কৰাৰ ঠাই এইটো কলকাতাটো তাতে আমাৰ -আমাৰ কিবা কয় অসমৰ পৰা বহু মানুহ আছে এ দোকানদাৰ বিলাক বেবচায়ী বিলাক তাতে কলকাতাৰ পৰা মাল কিনি আনে তাৰ পিছত ইয়াতে আনি পেলাই বেচা কিনি কৰে।
হয়- হয়।
তাতে তাৰ পৰা মাল আনিলে আৰু প্ৰফিট ওলায়। ভাল টকা ওলায়।
লাভ
লাভটোৰ এইটোৱে বেংগলৰ বেছিভাগে মানে তেওঁলোকে যে বস্তু খিনি আনে তেওঁলোকৰ বেছিভাগ টেক্স টো যিটো আছে চৰকাৰৰ যিটো টেক্স বুলি কয় ত' সোতৰ হাৰ যিটো আছে এইটো বেছি নালাগে তেওঁলোকৰ। সেইবাবে তাতে কম দামতে বেছিভাগে বস্তু পোৱা যায়। আমাৰ অসমত আকৌ অ, যিটো টেক্সৰ যিটো হাৰ সেইটো বেছি। চুটটো বেছি যিকোনো বস্তু আপুনি লব ইয়াতে যদি দছ টকা লয় তাতে চাত টকা দি পাই যাব আপুনি।
পাই যাব গৰৰ ওপৰতে আপুনি একি আহি যায় ভাড়া -চাড়া আছে না ভাড়া গাড়ী ভাড়া তে আৰু এই একেই হয়। মানে আপুনি অসমৰ যদি এটা বস্তু দছ টকাত কিনে ইয়াতে দুটা বস্তু দছ
আপুনি -আপুনি দেখা পাব দেখা পাইছে নে নাই তাতে কলকাতা এ ভিতৰত যি এটা মানে ব্ৰিজ বনাইছে হাওৰা ব্ৰীজ এইটো মই কেতিয়াবা টিভিত চাইছোঁ ভিডিঅ'ত চাইছো কেত কেতিয়াবা ইউটিউবত চাইছোঁ ব্ৰীজটো দেখাত বৰ ভাল লাগে। তাতে খুটা নিদিয়াকৈ তলত ব্ৰীজটো বনাইছে জাৰ -জাৰ্মান -জাৰ্মানৰ কোম্পানী এ বনাইছে এইটো। এইটো মানে চাবলৈ বিচাৰি আছো, নিজা -নিজা চকুৰে দেখিম বচ। ব্ৰীজটো। তাতে মই -মই খোজকাঢ়িম। তাতে এটা নদী আছে নদীত গৈ পেলাই গা পা ধুম। এনেকুৱাই আমি ভাবি আছোঁ, ভাল লাগিব তাতে গ'লে কলকাতা।
ন'হয় হাওৰাত আহিলে হাওৰা -হাওৰাত আহিল ভাল লাগে হাওৰাৰ পৰিৱেশ হাওৰাৰ পৰিৱেছ টো ভাল লাগে।
তাতে আপুনি যদি খাব বিচাৰে তেনেহ'লে তাতে খোৱা খাদ্যও ভাল পোৱা যায়। যেনেকুৱা ধৰা, আপুনি বাংলাদেচৰ যিটো ইলিছ মাছ বুলি কয়
হা -হা।
পদ্দানদীৰ ইলিছ। এইটো এইটো ইলিচ আপুনি কলকাতাত খাব পাৰিব। বুইছে, এইটো আমাৰ অসমতে বেছি পোৱা নাযায়, ইয়াতে নাহে এই ডিছটো। তাতে আপুনি, কলকাতাৰ পৰা বাংলাদেশটো একেবাৰে মানে ওচৰতে। ওচৰ চুবুৰীয়া, এইবাবে কল কল বাংলাদেশৰ পৰা- মাছ বিলাক আনে কলকাতাতে। আপুনি যতিয়া- কেতিয়াবা খাব বিচাৰে তেনেহলে যাব পাৰে কলকাতালৈ। ভাল লাগে তাতে, ডাঙৰ চিটি আৰু কিবা এটা- বাছৰ নিচিনা এটা ট্ৰেইন ওলাইছে নে, আপুনি দেখা পাইছে নে নাই - নাজানো, তাম তাম বুলি কয় অ', এই- এইটোৱে অকল পুৰা আমাৰ যিটো অল ইণ্ডিয়া আছে, গোটেই ভাৰতবৰ্ষ জুৰি আপুনি অকল - কলকাতাতেহে পাব এইটো। কিয়নো কলকাতাৰ যিটো- মানে ৰাজ্য যিটো- তাতে অ' শুনা গৈছে ন নাই মোৰ কথাবিলাক, কলকাতাৰ যিটো ৰাজ্য আছে না, তাতে আপুনি কিবা কয় ইংৰাজ সকলে তাতে শাসন কৰিছে।